কি কৰি আছা?
এয়া ৰন্ধা বঢ়া আজৰি হয় কাম বন কৰি এয়া আজৰি হৈ- চোৱা খোৱা বোৱা কৰাই নাই বাৰু তোমালোকে কৰিলা।
মই খালোঁ খাই পেলাই এই পানীবোৰ ধেঢ বাঢ়িছে যে ত- কঠিয় তলি চাবলৈ আহিছিলো তা কঠিয়াবোৰ গোটেই ওপৰত এইবোৰ আগত- তাতে মানুহ বিলাকে হাল বোৱা আগৰ ফালেদি আহি গোটেই যাবৰে নধৰা হৈ আছে আকৌ। তাকে চফা কৰি আছিলোগে-
তাকে মইো এয়া সেই গৰু ছাগলীয়ে এয়া-লদি ভাত আজি হেৰি মাছ আছে বা চুচৰিয়েকে দালি বনালো- তাৰপিছতে ঘৰতে পাচলি দুই এটা হৈছে তাকে আনি ভাজিলো।
অহ।
তাপা সৰু সুৰা মাছ কেইটামানো আছে সেইকেইটা ভাজিলো। অহ। বতৰ কেনেকুৱা?
বতৰ ৰাতিপুৱা ঠিকছে বৰষুণ দিলে এতিয়া অকণমান ৰ'দ দিছে দেখোন।
অ আমাৰ ফালেও ৰ'দ দিছে বতৰটো বাৰু ঢালিছিলে ৰাতিপুৱা বেলা-
অ হ
তাৰ পিছতে হে ছোৱালী আজি পৰীক্ষা আছিলে ন।
অ ছোৱালী পৰীক্ষা দিবলে গ'ল।
ছোৱালী আজি পৰীক্ষা আছিলে।
পৰীক্ষা আছে দিবলৈ গল কি লিখিব জানো বা আজি ইংলিছৰ পৰীক্ষা আছে।
অ ইংলিছ ভালকে পঢ়া নাই নে কি?
হা?
ইংলিছ বোলো ভালকে পঢ়া নাই নেকি?
এ মানে আজিকালি কিতাপবোৰ টান যে- তাপা পাৰিছে নে- নাই জানো পাই হলেও আগতকে চুকাবা সবো ভালেই বেয়া নহয়।
অহ।
হলেও মানে চিন্তা এটা লাগি থাকে নহয় কি লিখিব-
লাগে লাগে এইবোৰ ল'ৰা ছোৱালী স্কুলত পৰীক্ষা- পৰীক্ষা বুলি কলে আমাৰ ছোৱালীও আজি পৰীক্ষা ল'ৰাৰ আছে এই পিছবেলা। যাব আৰু এতিয়া।
লৰা কিহত এবাৰ?
লৰা এবাৰ নাই ন তাৰো হয় বয়স কম হ'ল যে কিছন বা নহ'লেই। অহা বছে আকৌ নাইলত পঢ়িব লাগিব। নি যে ঘৰত আছে। বয়সটো কমা কম হলে আজিকালি নিদিয়ে।
অ আগৰ নিচিনা নহয়তো বয়স হেৰি হলে বাৰু থাকিব লাগে একো নহ দিয়া ভালকে শিকিব ভালকে জানিব একবছৰ থকাাতো একো দাঙৰ কথা নহয়। বয়স আছে যে টেনশন নাই বয়স বেছি হোৱা তেনে টেনচন।
তাকেহে এতিয়া কি কয় হেৰি নহয়, নহ আকৌ লগৰবোৰ গুচি গলে মনটো বহি যায় বুলিও চিন্তা হয়।
অহ, সেইটো অহ, সেইটো হয় বাৰু অহ। বয়সটো কি ইমান
তাৰমানে পোন্ধৰ বছৰ সম্পূৰ্ণ নহয়গে।
অ',
চাৰে চৈধ্য বছৰ হৈ থাকিব সেইকাৰণে যেনিবা সেই পোন্ধৰ বছৰ লাগিবই যে নহয়গৈ সেইকাৰণে কেঞ্চেল হ'ল। অহ, ৰেজষ্ট্ৰচন কেচেল হ'ল।
তাকে সব চিন্তা আৰু ছোৱালীৰ কি পৰীক্ষা আছে।
আজি তাইৰ আছামিছ আছে ল'ৰাৰ চাইন্ঞ্চ আছে।
অ', কাপোৰ বৈছা নে?
কাপোৰ হে তাতে জুতি লগাই থৈছো বাৰু বোৱাই নাই এতিয়ালৈকে মেলাই নাই। বতৰ বেয়া হ'ল। মেখেলা - মেখেলা।
অ, হেৰি ৰঙৰ নে বগা।
ৰঙৰ গৰিয়লি দিয়া।
অ',
গুৰি অলি দিয়া যুদি লগা থৈছো মেখেলা তাকে সেই ছখনমানেই লগাই থৈছো।
অ',
ভৰি এটা উখহি গৈছে গাঠিত।
আমাৰো সেই গৰু এটা গৰু এটা ভৰিটো গোটেই হেৰি হৈ পেলাই গেলি পেলাই হেৰি হৈছিলে তাৰাপৰা মায়ে মেডিচিন লগাই ভাল হৈছে। চাগ এইকিনি ভাল আছে জানো মই সোধাও নাই চোৱাও নাই বাৰুকৌ অ, মোৰ সেই তেতিয়া মুৰ্গী পোৱালি অ', মোৰ মুৰ্গিবলগীয়া তেনেকুৱা হ'ল আকৌ দহটা আছিলে চব প্ৰসন্ত ওালে মৰি থাকিলে এটাও নাই নহয় এতিয়া এটাও নাই।
অ',
চব এই চকুৱে তকুৱে নেদখি নোপোৱা হ'ল আৰু দমলা দমলকে হেৰি হ'ল এনেকে চকুত ওলালে মানে ওলাই পেলাই মেডিচিন খুৱাইছিলো ভাল নহলে মৰি থাকিলে দহটা পোৱালে ম ধেমালি নেকি।
হয়। তাকে হেপা মোৰ হে গৰু পোৱালি মাননীয় পায়স অকণমান দিছিলো আজি। গতিকে আমাৰালে আকৌ নিয়ম আছে। যে বসন্ত ওলালে হে পায় অকণমান সিজাই ভগৱন্তৰ ত' উম, মানে কি লৰা ছোৱালী তিন চাৰিট মান খুৱাই দিব লাগে। তাৰপিছতে সেয়া কৰিলো কৰি উঠি এতিয়া হে আকৌ তাপ সেয়া ভালতি ভৰি এটা দেখিছো গাঁঠিটো খুহি আছে ত কি বৈছ আৰু কাৰণ
অ তোমালোকে চব খুইদিয় মোক ফোন কৰি আছে
অ
খুব মই তোমাৰ লগৰ ভাপি দেখা দেখি কাটি দিছো ফোনটো
অ কেলে বাা
ফোন মাৰি আছিলো যোৱা নাই যে ফোনটোো সিহতৰ তাৰপা আজি সেই কে ন থাকে সেইটোকে সুধিবলৈ ফোন কৰিছিলে ফোনটো মাৰি চাচোন হেৰি ফোন কৰিবলে সেইটোকে সুধিব চাগে
তাকে এইবাৰ চল কি হনো
এইবাৰ তৃতীয় হয় এইবাৰ চতুৰ্থলে পাব আৰু
অ', আমাৰ ছোৱালী চতুৰ্থ।
তাকে এবাৰ গম বন্ধত টিচন দুটা ধৰাই দিম নেকি গণিত আৰু হেৰি ইংলিছৰ নহবা ঘৰত এতিয়া পঢ়িবলৈ মন নকৰিব নহয় এক তাৰিখেৰ পৰা বন্ধ হলেই নহয়
তাকেহে
সেইকাৰণে বোলো বাপেকে ফোন কৰি আছে সেই টিউচন এটা টিশন এটা দি দিবি বুলি কৈছে সেইটিশ ন পাবছ বাপ মানে কি হেৰি টাইম টাইমে নেটৱৰ্ক পায় নেটৱৰ্ক নাপায় মানে এতিয়া এতিয়া এবাৰ কথা পাতিলে নহয় দিনৰ দিনতো নেটৱৰ্ক চেটৱৰ্ক নাপ পাই আৰু গধূলা পাৰিলে ফোন কৰিব নোৱাৰিলে নাই এইবোৰ চিন্তাই লাগি থাকে হ' ইমান দূৰলৈ আৰু নগলেও নহয় উ নগলে নো খাবা কি এই চাইনা বৰ্ডাৰৰ ওচৰতহে আছে
অ হয় চিন্তাত দি চিন্তা জেগাতে আছে
অ এই বি এছ এন এল চিম লগাই থৈছে তাৰ পৰাা সেই নেটৱৰ্ক তটো এবাৰ আহে এবাৰ নাহে
আহ
তাকে সেই চিন্তাহে লাগিলেে সেই কথা চিন্তা কৰি নাথাকিবা মই দুমাহে থাকি তাৰাপা আকৌ আহিবই মানে ে মালিকে লৈ গৈছে
আহ
এই নাহৰ লগুণলে আহিব আৰু দুমাহ মানৰ পিছতে আহিব নেকি
দূণিত থাকিলে সঁচাকে চিন্তা লাগি থাকে আমাৰ মালিকো সে দূৰণিতেয় আছে তাতো নেটৱক নোপায় বহুত খুব দূৰলে য'ত থাকে প্ৰায় দেেৰ কিলোমিটাৰ মান আঁতৰ হৈ যাব লাগিব তাৰ পিছতহে মানে হেৰি হয় ফুলটো লাগে
অ একেই মই কালি কালিৰ পৰা কথা পাতি পৰা নাইজ এতিয়া ফোন কৰিা মই তাকে কৈছো যেনেকে হলেও ত খবৰ এটা দি থাকিবি চিন্তা লাগি থাকে থাকে নহয় সেই চিন্তা তিন্তা কৰি নাথাকিবি মই ঠিকে আছো কিবা এটা হ'লে মই তোক যেনেকে হ'লেও মই ফোন কৰি মে নহয় এনেকে বুলি কৈছে আৰু বোলো তই ফোন কৰ কথা নহয় নহয় বোলো চিন্তা হলে চিন্তা হ'ই আৰু ইমান দূৰ আছ তেতিয়া
আহঁ
এনেকে বোলে কৈছো
ৰাতিটোয়ে চিন্তা লাগে
উম ভাত এতিয়া কি তুমি খোৱা নাই
নাই খোৱা আমাৰ এই শহু শাহু আছে যে গায়ে ধোৱা না শাহু মায়ও গা ধোৱা মানে দিদাৰ গা ধোৱা নাই দেৰিকে খাওঁ যা ল'ৰা ছোৱালী খুৱাই বোৱাই ইয়া পৰীক্ষা তালে যাবলে লৰা ওলাইছে ছোৱালী সেয়া গলেই। অ দিিকে খাওঁতো
অ আমাৰ ফালে আহিবা আৰু ছোৱালীহঁতৰ লৰা পৰীক্ষা এটা হলে এপাক ফুৰিবলৈ
দাই হলে তাকেহে আকৌ গৰ বন্ুধৰ পালেহি গৰম বন্ধহৰ পিছতে আকৌ খেতিত লগাগা
অ এতিয়া হাতৰ চোৱা যোৱাৰ পিছত খেতি দুবা দুব ৰুবই লাগিব নহয়।
অ সাতৰ চোৱাটো বাাৰ আমাৰ নামানো আমি সংঘৰীয়াহে সেইকাৰণে সেই ইমান নামানো
অ আমাৰ মানে চোৱাত আকৌ সেই নৰুৱে, যে তাৰপা কঠীয়াও হোৱা নাই কঠিয়ও হোৱা নাই বাৰু
অ অ আমাৰও কঠীয়া হোৱা নাই আমাৰ এই আহা লাষ্টলৈ ৰুম আৰু খাও ন ফাৰ্ষ্টতে তেতিয়া হেৰি হয় খেতিটো ধুনীয়া হয়
অ কি কঠীয়া পাৰিলে তোমালোকৰ।
বাহাদুৰ টিদপ বৰা চকোৱা সে
অ অ অ, আমাৰো সেই নতুন ধান এটা লৈছে এইবাৰ ফৌজিৰ ধান বুলি কয় তাৰপৰা হেৰু হেৰু পাইলো মই ৰুই পোৱাই নাই একে ধানটোোৰ দেখিবলৈ বগাই তাৰপা দুটিং পাৰিছো কেনেকুৱা ওলাই জানো পাই। এইবোৰ কঠিয়াবোৰ ইমান ভাল নহয় অ কিবা কিবি নিচিনা হেৰি হেৰেঙা নিচিনা, কিনা হল।
অ পানীয়ে পালে।
পানীও পালে বৰষুণও কঠিয়া পাইিছো আজি কালি বৰষুণ দি গুট থোপায়ে পেলা হলে আও জেগাই জেগাই।
আহঁ
সেইকাৰণে কঠিয়াবোৰ চেলেকা চুবুৰীয়া হ'ল। অকমান হেৰা নামৰি আনিছ না হ'ল
কি, তোমাৰ এতিয়া তাঁত শাল, হাত শাল নে অভিন?
উভিং নহয়, হাতৰ মাটিৰ ৰাজতহে বও। মেখেলা লগাই থোৱা আছে, তলৰ গোটেই চাং তলত পানী বোৱাই নাই।
বেচি বেচা নাই নাই বেচা
আহ, আজিলৈকে বেচা নাই নিজে এজুতি-দুজুতি লগাই পিন্ধি থাকো আও। এ মানে গা বোৰ ইমান ঠিক নহয়। নহয় যে সেইটো কাৰণে কাপোৰ তেনেকে নবওঁৱেই যিকেইটা বওঁ চিম্পুল কেে বওঁ কেতিয়াবা তেনেকে বই জুতি দুজুতি বৈ পিন্ধি আছো আৰু
অ তাকে ব্য্ৱসায় কৰিলেও হয় তেনেকে এন জি অ'ৰ যোগেদি কৰিব পাৰি নহয় আজিকালি ধঢেৰ সুবিধা আছে
তোমাৰ সেই মেখেলা কেইখন আছে আও?
এ মোৰ হে পাঁচখনেই আছেগে
বুৱাই নাই
পোৱাই নাই এইবোৰ। খোৱাই-বোৱাই আজৰি হোৱালে বহুত টাইম, তাৰপিছতে বোৱা আলহী
অ ইটো সিটো মানুহ আহিয়ে থাকে যে
আহ
তাকে সপ ইফালে কৰিলে নহয় সিফালে কৰিলে নহয় মাজতে উম মই এতিয়া সেই গোবৰ এগাল মান আনি থৈ দিছো তল বিলাক মোচুংগে। মই সেই প সেই গোবৰ দমগটো ভিতৰত বেৰবোৰ কালি মুচিলো। আদি তল বিিলাক গোবৰ পেলাই মোচুম গাই তেতিয়া মানে ঘৰো দেখিবলৈ ফিপিয়া হ'ব ভালো লাগিব দেখিবলৈ তাকে ফৰফুৰে হব। হেই কৰা তুমি ভাত চাত খোৱাা মইয়ও ঘৰলৈ যাওঁ পিছত আকৌ ফোন এটা কৰিবা সময় পালে, দেই। ফোন চোন কৰি থাকিবা মাজে মাজে। দেই মাহে ঠিকে আছে অ।
হেল্ল'
অ মাহেঁতে ঠিকেই আছে।
অ দেউতা ঘৰতে আছে নেকি?
দেউতাক ঘৰতে আছে অহ।
অ হ'ব দিয়া মই পিছত মাৰিম দেই
আহ ঠিক আছে অ দিয়া